হেল্ল
অঁ কি কৰি আছিলি?
আছো এনে কোৱাচোন
ব্যস্ত আছিলি নেকি
নাই নাই কোৱা
অ নাই এনে মই খবৰ লবলৈ ফোন কৰিছিলো তই তোৰ জীৱনৰ আহ স্মৰণীয় দিনৰ বিষয়ে ক'ব পাৰিবি নেকি অলপ
অ অ পাৰিম আহ অ মোৰ জীৱনত বহুতো ভাল দিন আহিছে অ কিন্তু তাৰে ভিতৰত ক'ব গ'লে এটা দিন মই কেতিয়াও পাহৰিব নোৱাৰো অ সেই দিনটো মোৰ বাবে বহুত বেছি বিশেষ আৰু আনন্দময় আছিল
অ অ সেই দিনটো তোৰ বাবে ইমান কিয় বিশেষ আছিল
সেই দিনটোত ক'ব গ'লে মই মোৰ বন্ধু বান্ধৱীৰ লগত ঘুৰিবলে গৈছিলোঁ তাৰ পিছত বহুত দিন ধৰি মানে আমি একেলগে বাহিৰলৈ যোৱা নাছিলো ন? সেইয়ে মানে সেই দিনটোত আমি বহুত দিনৰ মূৰত আমি লগ পাইছো, আহ ত' সেইকাৰণে মানে আমি চব বহুত এক আহ উৎসাহিতও আছিলো আমি বহুত দিনৰ মূৰত লগ পাম বুলি।
আৰু দিনটো কেনেধৰণে আৰম্ভ কৰিছিলি?
অ' দিনটো আৰম্ভ কৰিছিলো মই পুৱা সোনকালে উঠিলো তাৰ পৰা গা পা ধুই সাজু হৈ জলপান খালো, মায়ে মানে বনাই দিছিল। তাৰ পিছত ঘৰত জলপান খাই মেলি অ' বন্ধু বান্ধৱী আমি সকলোবোৰ এটা সময় নিৰ্দিষ্ট কৰি লৈছিলো, আমি সেই সময়ত আমি লগ হৈ এটা জেগাত লগ হৈ পেলাই আমি বহুত আনন্দময়েৰে আমি ওলাব ধৰিলোঁ।
অ', অ' আৰু তাৰ পিছত কি কি কৰিলি? মানে কেনেধৰণে সময়বোৰ কটালি?
তাৰপিছত আমি আমি তাৰপৰা ঘৰৰ পৰা আমি চব ওলাই আমি প্ৰথমতে একেলগে কিছু সময় কথা পাতিছিলো। আহ তাৰ পিছত ঘূৰিবলৈ গ'লো, বাটত বিভিন্ন ধৰণৰ দৃশ্যও দেখা পালো, আৰু বহুত ফটো তুলিছিলো, আৰু আমি বহুত মানে ফূুৰ্তি ফাৰ্তা কৰি ধেমালি কৰি পেলাই আমি ফুৰিবলৈ গ'লো।
অ', অ'। আৰু তহঁতে কি কি কথা পাতিছিলি অলপ ক'ব পাৰিবি নেকি?
আহ কথা ক'ব গ'লে আমি বিশেষ অ' ইমান পাতা নিছিলো মানে পাতিছিলো মানে আমাৰ আগৰ দিনবোৰ ধৰ আমি বিদ্যালয়ত কেনেকে সময় কথা কটাইছিলোঁ বিদ্যালয়ৰ কথা, পঢ়া শুনাৰ কথা, তাৰ পৰা আমি ভৱিষ্যতত কি কৰিম, আমাৰ সপোন আৰু বহুত ধৰণৰ মজাৰ কথা পাতিছিলো। হাঁহি ধেমালিৰ মাজতে সময় কেতিয়া পাৰ হৈ গ'ল গ'মেই নাপালো জান।
অ', অ'। আৰু খাদ্যৰ বিষয়ে অলপ কোৱাচোন কেনেধৰেণ কেনেধৰণে কি আয়োজন হৈছিল?
খাদ্য ক'ব গ'লে আমি অ' ইয়াৰ পৰা বনাই আমাৰ ঘৰত তে আমি বনাই লৈ গৈছো। আমি এটা পিকনিকৰ নিচিনা কৰিব গৈছিলো। তাৰপিছত আমি এটা নদীৰ কাষত আমি ধুনীয়াকে গোটেই কেইটা বহি পেলাই আমি একেলগে খাইছিলো। বিভিন্ন ধৰণৰ জলপান তাৰপা আমাৰ ভাত ক'ব গ'লে মাংস, মাছ আৰু মাছ মাংস নোখোৱাবোৰে পনীৰ খাইছিল। তাৰপা চালদ চাটনি ভাত অ, এইবোৰ খাদ্যৰ সোৱাদ লৈছিলোঁ। তাৰপিছত অ', বহুত দিনৰ মূৰত খালি কথা বত তৰা পাতি একেলগে বহি খোৱাৰ আনন্দই বেলেগ জান?
উম, উম গ'ম পাইছো। আৰু এনেকুৱা কিবা ঘটনা ঘটিছিল নেকি যোনটো তোৰ অতিকৈ প্ৰিয় বা বহুত স্মৰণীয়
উম, এনেকুৱা ঘটনা ঘটনা ক'ব গলে দিনটোত আহ দিনটো গোটেই দিনটো মোৰ প্ৰিয় আছিল তাৰে মাজত আহ এজন বন্ধু বহুত ধেমালি কৰিছিল সি মানে এনেকুৱা ধৰণৰ সি মানে এটা ষ্টেণ্ড আপ কমেডিলৈকেও যাব পাৰিব মানে সকলোকে হাঁহিবলৈ বাধ্য কৰি দিছিল সি ইমান ধেমালি কৰিছিল সেই মুহুৰ্তবোৰ আজিও মনত পৰিলে মানে বহুত হাঁহিও উঠে বেয়াও লাগে দুখ লাগে তে কেতিয়া আমি লগ পাম তেনেকুৱা আৰু
অ, বুজিছো আৰু দিন দিনটোত আটাইতকৈ ভাল লগা আহ, কোনটো অংশ আছিল?
উম, দিনটো ক'ব গ'লে মোৰ গোটেই দিনটোৱে প্ৰিয় আছিল কাৰণ ইহত মই বহুত দিনৰ মূৰত লগ পাইছিলো তাৰপা অ, মোৰ আটাইতকৈ ভাল লাগিছিল বন্ধু বান্ধৱীৰ লগত একেলগে সময় কটোৱা কাৰণ আজিকালি আমি ব্যস্ত হৈয়ে থাকো চব বাহিৰতে পঢ়িব যায় কোনোবা কিবা নিজৰ নিজৰ জীৱনক লৈ ব্যস্ত সেই এনেকুৱা সময় পোৱাতো সহজ নহয় বুলিয়েই ভাবো গোটেই দিনটোয়ে মোৰ প্ৰিয় বুলি মই ভাবোঁ কাৰণ এনেকুৱা এটা দিন আকৌ কেতিয়া সহজে পাম বুলি মই ভাবোঁ
অ, অ, আৰু দিনটোৰ পৰা কি শিকিবলৈ পালি?
উম, সেই দিনটোৰ পৰা মই শিকিলো যে জীৱনত মানে ক'ব গ'লে জীৱনত অকল পঢ়া শুনাই নহয় কেতিয়াবা অ, আমাৰ প্ৰিয় মানুহ বা মানে আমাৰ মন পচন্দৰ মানুহৰ লগত যদি আমি আহ, উ, বহি পেলাই অলপ সময় কটাও নিজৰ মানে মনৰ কথা কওঁ ভাল লগা বেয়া লগাবোৰ আমি ইটোয়ে সিটোক শ্বেয়াৰ কৰো তেতিয়া মনটো অলপ অ, ধুনি মানে পাতল হৈ পৰে কাৰণ আজিকালি মানুহবোৰৰ লগত সময় কটোৱা ইমান সহজে নহয় ত' মানে তেনে কৰিলে মনটো অলপ সতেজ হৈ থাকে
অ, অ, অ, ঠিকে কৈছ আকৌ এনেকুৱা এটা দিন পাবি বুলি আশা আশা কৰ নে তই?
আহ, আৰু উম, মই আশা কৰো বাৰু নকৰা নহয় উম, কাৰণ আমি বিচাৰিলে আমি যিটো কৰিব পাৰি খালি অলপ সময় লাগিব যে এনেকুৱা এটা দিন আকৌ আহিব বুলি সহজেতো নাপাও এনেকুৱা এটা দিন ত ভৱিষ্যতত এনেকুৱা বহু স্মৰণীয় দিন আহিব বুলি মই আশা কৰো। বৌ আকৌ বন্ধু বান্ধৱীৰ লগত মই আকৌ ঘূৰিব যাম বুলি - আশা কৰো আৰু আক - আকৌ নতুন নতুন স্মৃতিও গঢ়িব পাৰিম বুলি আশা কৰো মই।
অ'। আ, তহঁতে তালৈ কেনেকে গৈছিলি? মানে গাড়ী বা কেনেধৰণে গৈছিলি?
আমি বাছতে গৈছিলোঁ, আমি আমাৰ ছজনী আছিলোঁ তা তাৰছজনী মানে তাৰে আমি গোটেইকেইটা আমি সৰু কালৰে বন্ধু আছিলোঁ।
তাৰপা আমি অংগনবাদীৰ পৰা একেলগে পঢ়া, তাৰে দুজন ইমান আমাৰ স্কুল-স্কুলত লগ পাইছিলোঁ তাৰপিছত
উ।
ই ছজনি, আমি ছয়জন এনেকে বাছত গ'লোঁ তাৰপিছত বাছ য'ৰ পৰা নামি আমি এনেকে অ' যোনটো আমি পিকনিক খাবলৈ গৈছিল সেইখন জেগালে মানে অলপ ভিতৰুৱা হয় ত' তেনে তে আমি তালে আমি ৰিক্সা লৈ পেলাই গৈছিলোঁ। আমি মানে আন
ক।
আমি ভাবিছিলোঁ আমি কেফে বা ৰেষ্টুৰেন্ট যাম কিন্তু মানে সেইবোৰ টো অলপ ভিৰ ভাৰ জেগা মানে আমাৰ বহুত দিনৰ মূৰত লগ পাইছিলোঁ সেইকাৰণে আমি ভাবিলোঁ যে অলপ গোটেই কেইটাই মিলি অলপ সময় কটাও, আগৰ দিনবোৰ কথা পাতোঁ হেনেকুৱা ভাবি পেলাই আমি শান্ত পৰিৱেশ জেগা বিচাৰি গ'লোঁ আৰু নদীৰ ফালে।
অ', অ', আৰু তহঁতৰ যাত্ৰাটো অ' কোনটোত ঠাইৰ পৰা আৰম্ভ হৈছিল?
আমাৰ যাত্ৰাটো আমাৰ ঘৰৰ পৰা আৰম্ভ হৈছিল। উ, উ, উ, অ' এখন নদী আছে আমাৰ গাঁৱৰে অলপ ভিতৰ ফালে, তাৰ লৈকে গৈছিলোঁ আৰু আমি।
অ', আৰু কিমান সময় লাগিলে?
আমি প্ৰায় আ, ৰাতিপুৱা আমি নটাত ওলাইছিলোঁ নটাত ওলাই আমি তাত অ' আমি চাৰে এঘাৰটা মানত পাই গৈছিলোঁ।
উম।
পাই গৈ আমি খোৱা বোৱা কৰি আকৌ আমি তাৰ পৰা ওলাই মেলি আহোঁতে আমাৰ অ' চাৰিটামান বাজিলে তেনেকে।
অ'। আৰু এতিয়া এইবোৰ কথা মনত পৰিলে তোৰ কেনে অনুভৱ হয়?
এইবোৰ কথা মনত পৰিলে মোৰ বহুত দুখ লাগে, মানে মই ভাবোঁ যে এতিয়া আগতে ভাবিছিলোঁ যে সৰু কালতে দিনবোৰ ভাল আছিল।
উ।
অ', কাৰণ সৰুতে ভাবিছিলোঁ যে ডাঙৰ হ'লে ভাল আছিল। কিন কি মানে এতিয়া মোৰ বন্ধু বান্ধৱীৰ লগত কেতিয়া লগ হয় সেইটো ভাবিলে মানে বহুত দুখ লাগে কাৰণ কেতিয়াবা অ অকলে যেতিয়া অনুভৱ কৰো কোনোবা এজনী বন্ধু বা বান্ধৱীৰ ওচৰত থাকিলে ভাল লাগিল হয় বুলি ভাবো ত এইটো দিন মনত পৰিলে মই মোৰ ফটোচ বোৰ ফটো ভিডিঅ' বোৰ চাই থাকো সিদিনাখনৰ দিনৰ কথাবোৰ চাই থাকো
তেনেকুৱাই আৰু দুখ লাগে অলপ ভাবিলেই মনটো
উম আৰু এতিয়া আ তোৰ বন্ধু বান্ধৱীতো সকলো বেলেগ নিজৰ নিজৰ পথত গৈছে ত' সেই অনুভৱটো কেনেকুৱা তোৰ মানে নিজৰ বন্ধু বান্ধৱীলৈ মানে তহঁতৰ সম্পৰ্কটো কেনেকুৱা আছিল
আমাৰ সম্পৰ্কটো একদম নিজৰ পৰিয়ালৰ নিচিনা হৈ পৰিছে কাৰণ আমি সৰুৰ পৰাই একেলগে থাকা সিহঁতৰ ঘৰৰ লগতো চাহ চিনাকি ভালেই ইহঁতে এতিয়া যি কৰি আছে সেইটো ইহঁতৰ সপোন আছিল ইহঁতেও আগুৱাই যাওক মই সেইটোৱে ভাবো যে সিহঁতে চাকচেছ হওক তাহ তৰ লাইত ত' সেইটোৱে মই ভাবো।
অ দে তোৰ দে তোৰ অনুভৱ শুনি খুব ভাল লাগিল।
অ অ তাকেই আৰু মানে সেইটোৱে আৰু কেতিয়াবা লগ পাও
এই দিনটোৰ বিষয়ে কি ক'ব বিচাৰিবি তই
অ এই দিনটোৰ কথা মানে মোক বুজাই দিছিল যে সুখ সদায় ডাঙ ডাঙৰ নহয় কিবা বস্ত ডাঙৰ কিবা বস্তুতে নাথাকে কেতিয়াবা আপোন মানুহৰ মাজতো মানে সময় কটালে সৰু সৰু মুহুৰৰ্তবোৰো জীৱনত আটাইতকৈ ডাঙৰ সুখ হৈ পৰে কেৱল মানে আজিকালিতো চাকৰিয়ে সকলো বুলি ভাবি লও কেতিয়াবা কিন্তু এটা সৰু সৰু মানুহ সৰু সৰু মানে মুহুৰ্তত নিজৰ সুখ বিচাৰি প পোৱাটো পাব লাগে বুলি মই ভাবো আৰু
অ অ বুজিছো তে তোৰ লগত কথা পাতি বৰ ভাল লাগিল
ঠিক আছে দিয়া হ'ব দে ঠিক আছে
অ হল এঘাৰ মিনিট এঘাৰ এতিয়া কিবা কৰিব লাগিব